শুনিছা না, পাইছো পাইছো তুমি মোৰ মাতটো শুনিছা না?
শুনিছো -শুনিছো, সু প্ৰভাত।
সুপ্ৰভাত সুপভাত, কি আছো এনে তুমি কি কৰিছা?
ময়ো আছো এনে, বাকী চাহ তাহ খালা নে?
খালো খালো তুমি খালা নে?
অ' খালো খালো এতিয়া বহুত দিন তোমালৈ ফোন কৰা নাই, তাকে এটা বিষয়ৰ ওপৰত কথা পাতিম বুলি ফোন কৰিলো তোমালৈ।
হয়, হয়, সেই বিষয়টো এনে কি বিষয়, কোৱাচোন বাৰু।
হয়, বিষয়টো তোমাৰ এনেধৰণৰ হ'ব, যি আমাৰ আহ, অসমৰ সংস্কৃতি, অসমীয়া যি সংস্কৃতি এ, তাৰ ওপৰতে পাতিম বুলি ভাবিলোঁ, এতিয়া চোৱা অ', মই ক'বলৈ গ'লে তুমি অসম, অসমীয়া সংস্কৃতি বুলি ক'বলৈ গ'লে প্ৰথমতে, দুজন ব্যক্তি নাম ল'ব লাগিব আহ, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ।
হয়।
তেওঁ গুৰু দুজনে যি আমাৰ, আহ, সমাজলৈ যি আমাৰ ভাওনা, আহ, বাদ্য যন্ত্ৰ, খোল যেনে এ, যি নামঘৰ দি গৈছে, এ, সেইসমূহ আমাৰ আচলতে অ', তেওঁলোক দুজনে অতুলন, অতুলনীয় অৱদান বুলি কব লাগিব।
হয়, হয়, আমাৰ শং শংকৰ, মাধৱ, শংকৰ মাধৱদেৱৰ আমাৰ যিখিনি সংস্কৃতি বা যিখিনি এই আমাৰ, মানে যিখিনি নামঘৰ তুমি কৈয়ে গৈছা, নামঘৰ আমাক দি থৈ গৈছে। সেই নামঘৰৰ, নামঘৰত যি ভাওনা সংস্কৃতি, লোকগীত লোকগীত, বৰগীত, বৰগীত বা নাম গীত, নাম গীত কীৰ্তন, যিখন আমাৰ ভাগৱত, সেই ভাগৱতো তেওঁৱে দি, তেওঁৱে প্ৰদান কৰি থৈ গৈছে।
হয়, হয়, হয়।
আৰু উম, আম, শংকৰদেৱে বহুতো মানে আমাৰ নানা ধৰণৰ, অ', দি থৈ গৈছে কিন্তু এতিয়া, মই পাহৰিছো সেইখিনি কথা।
হয়, হয়, এতিয়া সেইটোৱে, এতিয়া আমাৰ যি শংকৰ অ' শংকৰ, গুৰু দুজনাই যি আমাৰ বৰ দি, বৰগীত দি থৈ গৈছে, বৰগীত এইসমূহ তোমাৰ যি এইখিনি আচলতে এইখিনি তোমাৰ, চৰ্চা কৰি জীয়াই ৰাখিব লাগে আমাৰ সমাজত।
হয়, হয়।
হয়। আমাৰ গুৰুদুজনে, আমাৰ সমাজত নামঘৰ প্ৰতিষ্ঠান, প্ৰতিষ্ঠা কৰি থৈ গৈছে।
হয়, হয়, আমাৰ বৰগীতৰ ল, বৰগীতৰ লগতে কি বুলি কয়, কি আছিলে সত্ৰীয়া নৃত্য প্ৰদান কৰি থৈ গৈছে, তেওঁলোকেই। উম।
প্ৰদান কৰি থৈ গৈছে হয়, তুমি ঠিকে কৈছা। এতিয়া সেইয়ে অসমীয়া সংস্কৃতিৰ লগত জড়িত বহুতো আছে, তোমাৰ অসমীয়া সংস্কৃতিৰ ই, লগত জড়িত বুলি ক'বলৈ গ'লে, তুমি আৰু এটা বিষয়ৰ ওপৰত ক'ব লাগিব, আমাৰ যি অসমীয়াৰ প্ৰাণৰ উৎসৱ, বিহুতো। বিহুটোৰ কথা নকলে নহব, অসমীয়া যি আমাৰ বিহু, আমাৰ বিহুত এতিয়া, সকলোৱে জানে তিনিটা। তোমাৰ বহাগ বিহু, কাতি বিহু, আৰু মাঘৰ বিহু। এই তি, তিনিটা বিহুৰ বিষয়ে সকলোৱে জানে।
হয়, অ, আমাৰ আমাৰ অসমীয়া, অসমীয়া এটাই মেইন যি, আমাৰ অসমীয়াত, অসমত এটাই মেইন অস, বিহু, আমাৰ বিহু বিহুৱে স আমাৰ বিহুৱে সকলো।
হয় হয় হয়, অসমীয়া বিহু বুলি ক'লে এটা বিশেষ, স্থান পোৱা যায় অসমত।
হয় হয়। কিন্তু তুমি যদি এই বছৰটোত তুমি বিহুটো পা পালিব নোৱাৰা বা কিবা কিবি চূৰাত তুমি পৰি যদি বিহুটো পালিব নোৱাৰা তোমাৰ মনত বহুত কষ্ট পনা, কষ্ট পোৱা দেখা যায়, হয়।
কিন্তু আমি, আমি এ বছৰটো ৰৈ থাকো আমি বিহুটো, আমাৰ বিহুটো কেতিয়া আহিব, আমাৰ বিহুতটো কেতিয়া আহিব। সেই বিহুটো যদি তুমি নিজে পা, নিজে পালন কৰিব নোৱাৰা বা কৰিবব নোৱাৰা আৰু সেই বিহুটোৰ কাৰণে আমাৰ বহুতো দূৰ-দূৰণিৰ পৰা দাদা বাইদেউহত আহে, উম কৰ্মসূত্ৰে বাহিৰত থকা দাদাহঁত আহে। সেই দাদাহঁতে যদি আহি পেলাই বিহুটো পালন কৰিব নোৱাৰে বহুতো মনতে কষ্ট পায়।
কষ্ট পায় হয়, ঠিক কথা কৈছা। এতিয়া তোমাৰ, সেই আমাৰ যি অসমীয়া, অসমীয়াৰ যি সংস্কৃতি ওপৰত ক'বলৈ গ'লে আমাৰ বৰ্তমান অসমীয়া সংস্কৃতি তোমাৰ কৰবাত যেন কিছুমান বস্তু হেৰাই গৈছ যেনে তোমাৰ এতিয়া কথা ক'বলৈ গলে ভাওনাাৰ কথা কবলৈ গ'লে, তোমাৰ আজিকালি যিসকলে প্ৰফেচনেল হিচাপে তোমাৰ ভাওনা এইসমূহ কৰি থাকে তেওঁলোকে কৰি থাকে কিন্তু আগতে আছিলে, প্ৰত্যেক গাঁৱতে তোমাৰ এখন ভাওনা পাতিলে আমাৰ যি ডেকা চাম বা আমাৰ নৱপ্ৰজন্মৰ চাম ওলাই যায় তেওঁলোকে ভাও লয় ভাও লৈ কি কিমান ভাল লাগে তুমি কোৱাছোন বাৰু এতিয়া কি হৈছে তোমাৰ উ অ স এতিয়া গাঁৱ বেয়া কি হৈছে তোমাৰ যিসমূহ প্ৰফেচনেল টিম থাকে দূৰ দূৰণি তেওঁলোকে পইচা খৰচ কৰি কৰি আনিব আৰু তেওঁলোকে আমাৰ ইয়াত আহি পেলাই ভাওনা প্ৰদৰ্শন কৰে সেইসমূহ কি কোনো প্ৰয়োজন নাই বুলি ভাবো মই তেওঁ আমাৰ যি আমাৰ গাঁৱতে গাঁৱতে প্ৰত্যেক গাঁৱতে ছাত্ৰ-ছাত্ৰী থাকে বা নৱ প্ৰজন্ম থাকে তেওঁলোকক ভাও দিব লাগে। ভাওনাখন এ নিজৰ গাঁওৰ লৰাই দৰা প্ৰতিষ্ঠাপ, প্ৰতিষ্ঠা হেৰি কৰিব লাগে। সেইসমূহ কৰিব লাগে কিন্তু দূৰ দূৰণিৰ পৰা যি প্ৰফেচনেল সেই তেওঁলোকক আনি পেলাই কোনো প্ৰয়োজন নাই বুলি ভাবোঁ তুমি কি কব বিচাৰি ইয়াৰ পৰা
তুমি যে কৈছা এতিয়া দূৰ দূৰৰ ভাওৰীয়া ভাও ভাওনা পাতক প্ৰদৰ্শন দিয়ে আমাৰ ৰাইজৰ মুখত সেইটো বহুত ভুল কাম কৰে কাৰণ আমাৰ নিজৰ নিজৰ গাঁৱতে সিমানখিনি ল'ৰা আছে সিমানখিনি ল'ৰা যদি শিকালে কিয় নোৱাৰিব শিকালেহে পাৰিব যদি নিশিকাই লোকৰ পৰা সদায় সদায়তো লোকৰ পৰা চলি থাকিব নোৱাৰে নিজেটো নিজে কিবা এটা কৰি চ শিকিবই লাগিব যদি শিকালেহেতেন তেতিয়া আমাৰান লব অই কিন্তু নিশিকা সেই নিশিকাৰ ফলতে তোমাৰ যিসকল প্ৰফেচনেল ভাওৰা ভাওৰীয়া খিনিয়ে ওপৰ স্থান পাবলৈ সক্ষম হৈ আছে বৰ্তমান কালত কিন্তু আম এতিয়াটো আমাৰ সংস্কৃতি বোৰত কথা পাতিম বুলি কৈছিল আমাৰ সংস্কৃতিৰ বোৰত এটাই কথা কম আমাৰ সংস্কৃতিৰ মেইন মেইন এতিয়া অসমত মমত এটা গুৰি ধৰি আছে যদি মাজুলী মাজুলী এটা কাৰণে সংস্ৃ মাজুলীত এটা সংস্কৃতি বহুত বিখ্যাত মুখাশিল্প মুখাশিল্প। মুখাশিল্প বা সত্ৰীয়া নৃত্য সত্ৰীয়া নৃত্য লোকগীত বৰগীত আমাৰ সত্ৰসমূহত দেখিবলৈ পোৱা যায়।
হয় হয় হয় হয় একদম তুমি ঠিক কথা কৈছা। সেইটোৱে তোমাৰ যি আমাৰ আৰু এটা কথা চাবাচোন আমাৰ যি অসমীয়া আ অসমীয়া জাতীৰ উৎসৱ বিহুটো তোমাৰ বিহুটো এটা এটা ব্যৱসায়িক তোমাৰ ব্যৱসায়িক উৎসৱ হিচাপে উৎসৱলৈ তোমাক পৰিণত হৈছে দেখিবলৈ পাইছে নাই নাজানো আমাৰ কি হৈছে এতিয়া বৰ্তমান তোমাৰ যি আমাৰ তোমাৰ বিহুটো বিহুটো কি হৈছে আমাৰ আহ তোমাৰ পটকা বজাই এতিয়া বিহু নাচিব যিজন ছোৱালীয়ে বা যিজন ল'ৰাই তোমাৰ ধুনীয়াকে নাচিব তেওঁকহে তোমাক পুৰস্কাৰ দিয়া হওক পইচা দিয়া হয় তোমাৰ ষ্টেজ ষ্টেজৰ ওপৰত তোমাৰ যি টকা পইচা কিবা হেৰি চলিছে মানে বেপাৰ টাইপ চলি গৈছে বিহুটোৰ ওপৰত।
এই বিহু বিহু ভাগ আমাৰ গছৰ তলতে বহুটো টো ভাল আছিলে নেকি? এতিয়া আমাৰ ষ্টেজত গৈ বহুতো লোকে মানে শিকা নাচ এতিয়াটো যি আগতে গছৰ তলত সকলোৱে নাচিবলে ভাল পাইছিলে চাগে। কিন্তু এতিয়া ষ্টেজত উঠিবলে ৰাইজ মানুহে ভয় কৰা ভয় কৰে কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে। হয় সেই সংস্কৃতিটো আমি সেই সংস্কৃতি যিটো আমি গছৰ তললে অনাটো মোৰ মতে উচিত হব নেকি আমাৰ যি ইষ্টেজৰ বিহু বিহুত তাৰপৰা।
হয় হয় তুমি একদম ঠিক কথা কৈছা, আমাৰ সেইয়া তোমাৰ এ বি বিহু গৈ পেলাই ষ্টেজৰ ওপৰত পাইছে কিছুমান ব্যৱসায়ক ব্যৱসায়িক মানে ব্যক্তি এটা এটা উপাৰ্জনৰ স্থলী হৈ গৈছে সেই উৎসৱ হয় আমাৰ এটা এটা কিন্তু ভাল হৈছে তেওঁলোক সেই ব্যক্তিসকলে কিন্তু আমাৰ অসমীয়া বিহুটোৰ ওপৰত বেছি গুৰুত্ব দি তেওঁলোকে জীয়াই ৰখা দেখা গৈছে।
হয় হয় সেই কথাটো কি হয় সেই কথাটো এটা কাৰণেই তেওঁলোকে জীয়াই ৰাখিছে তেওঁলোকৰ বহুতো পইচা পায়।
হয় হয় হয়।
কিন্তু পইচাৰ ফলতে তেওঁলোকে জীয়াই ৰাখিছে। এতিয়া যদি তেওঁলোকে পইচা নাপালে হেতেন কেতিয়াও সেই বিহুতটো জীয়াই নাৰাখিলেই হেঁতেন। আমাৰ যি আমাৰ যি গাঁৱত হুচৰি মৰা হয় সেই সংস্কৃতিটো আমি কেতিয়াও এৰি দিব নালাগে, আৰু গাঁৱত যি বোকা খেল বা যে তেনেকে যিকোনো বা বিহু দিনাখনি খেলা হয় সেই খেল খিনি কেতিয়াও আমাৰ সংস্কৃতি বিহুৰ সংস্কৃতিত পৰে সেই বিহুৰ সংস্কৃতি খিনি কেতিয়াও এৰি দিব নালাগে।
হয় এতিয়া চাবাচোন তোমাৰ এটা কথা আৰু তুমিও লক্ষ্য কৰিছা নে নাজানো, আমাৰ যি অসমীয়া সংস্কৃতিটো তোমাৰ ছত্ৰছায়াত এৰি গেনে আমাৰ অসমীয়া সংস্কৃতি বাদ দি তোমাৰ যি লোকৰ কিছুমান সংস্কৃতি আমাৰ অসমত পালন কৰিছে যেনে তুমি এতিয়া চাবলৈ গ'লে যি আমাৰ মাৰ মাৰোৱাৰী সকলক ফাকুৱা ফাকুৱা উৎসৱটো আমাৰ অসমত কোনো উদযাপন কৰিব নেলাগে কোনো কথাই নাহে গম পাইছা নাই তুমি।
হয় হয়।
হয় সেইছে তোমাৰ! সেই আমাৰ নিজৰ সংস্কৃতিটো উ পালন কৰাৰ বিপৰীতে তোমাৰ - আনৰ যি উৎসৱ যেনে তোমাৰ ফাকুৱা এইসমূহ পূজা এইসমূহ- সমূহ আমাৰ অসমত পালন কৰা দেখা- দেখা গৈছে কিন্ত তোমাৰ-
আমাৰ অসমত সেই ফাক আমাৰ অসমত তেওঁলোকে ফাকুৱা পালন কৰে। কিন্তু আমি সেই- সেই ফাকুৱাটো আমি আমি ফাকুৱাটো কেতিয়াও পালন কৰিব নালাগে আমি ফাকুৱাটো- সলনি আমি পালন কৰিব লাগে আমাৰ যিটো বহাগ বিহু দিনাখনি বোকা খেল হয় বোকা খেলতটো পালন কৰিব লাগে। আমি ফাকুৱা মানুহ নহয় আমি বোকা মানুহ আমি অসমৰ বো- বোক অসমীয়া বোকা বোকাৰ সংস্কৃতি আমাৰ কিন্তু আমি ফাকুৱা সংস্কৃতিৰ লোক নহয় অসমৰ।
নহয় নহয় একদম তুমি ৰাইট কথা কৈছা আমি আমি হৈছো মাটিৰ মানুহ হয়। হয় নহয় হয় হয় সেইটোৱ আমাৰ এতিয়া নৱ নৱপ্ৰজন্মই কি-
সি মানুহ মাতি বোকা খেলিম।
বুকাই খেলিম হয়। সেইটো আমাৰ আমি এতিয়া মাটিৰ মানুহ হয় আমাৰ কি নৱপ্ৰজন্মই এতিয়া চাবা চোন তোমাৰ- বহাগ বিহুতো হুঁচৰি গাবলৈ ওলাই নাহে। কিন্তু তাৰ বিপৰীতে তোমাৰ এনে ফাকুৱা লৈ ফাকুৱা খেলিব আৰু- তোমাৰ আমাৰ যি পূজা পূজা লৈ যাব ল'ৰা ছোৱালী কিন্তু তাৰ বিপৰীতে বিহু- ত গাবলৈ গ'লে এটা ল'ৰা হুঁচৰি গাবলৈও ওলাই নাহে।
হয় হয় সেইটো তুমি ৰাইট কথা কৈছা।
হয় হয় সেইটোৱে কথাটো এতিয়া সেই তোমাৰ সং সৃতিৰ ওপৰত পাতিলে বহুতো কথা থাকে। পাৰে ইমান খন। সময়তে সেই সংস্কৃতিৰ ওপৰত বহুত বহলকৈ পাতিব নোৱাৰি।
হয় আৰু এটা কথা কি আমাৰ যি গুৰু দুজনে দি যোৱা খোল। বাদ্যয় খোল বাদ্যয় তোমাৰ আৰু নাম ধৰ আমাৰ এইসমূহ অসমীয়া লোকে তোমাৰ জীয়াই ৰাখিব লাগে আমাৰ সমাজত। কো কেতিয়াবা তোমাৰ কি হৈছে জীয়াই তুমি যদি এইসমূহ জীয়াই নাৰাখে আমাৰ সন্মানীসকলে তোমাৰ পাছলৈ গৈ পেলাই তোমাৰ যেন চিনি নোপোৱা হৈ যাবগে তেনেকুৱা এটা পৰিস্থিতি আহি পৰিছে বৰ্তমান সময়ত। তাৰ বিষয়ে তুমি কোৱা চোন বাৰু দুআষাৰ। হয়। হেল্লো' শুনা পাই আছা নে? অ', হেল্লো', হেল্লো' শুনিছেনে?
তুমি এতিয়া বৰ্ত
হেল্লো' বাৰু বাৰু আজিলৈ সময় হৈ গ'ল। এ ইমানতে ৰাখিছো দিয়া আকৌ পুনৰ এটা নতুন বিষয় ষয় ওপৰত কথা পাতিম বুলি।
সময় হ'ল কিন্তু মোৰ
বাৰু, হ'ব দিয়া।